হেল্ল'
হেল্ল' হেল্ল' অ'।
হয় কওকচোন কি কৰিছে?
এ এ মই মানে দোকানলে আহি আছিলোঁ।
অ, অ,
আমাৰ বৌৱে দোকানলে পঠিয়াইছিলে।
অ', অ'। বাকী ভালনে ঘৰত?
অঁ বাকী ঠিকে বাৰু, আপোনাৰ ঠিকে আছেনে?
অ', অ', অ', ঠিকে, ঠিকে।
অ অ।
আছো আৰু আজিকালিনো কি ঠিকে আৰু। ভালে বেয়া মাজ
অ তাকেহে হয় হয়। বাকী ভাত-পানী খুৱা বোৱা,
বাকী কওঁকচোন। কৰিলোঁ কৰিলোঁ অ। বাকী কওকচোন আপোনাৰ ই কি কৰি আছে এতিয়া। অ,
কয় কি এতিয়া, ঘৰতে খেতি-বাতি কৰিছো আৰু।
অ, তাকে আজি-কালি মানুহ বোৰে খেতি-বাতি মানে কৰিবলে এৰিয়ে দিছে ভাত পানী এ আলু আছিলে তাৰপছিত আলু এনেকে ভাজিলে খালোঁ আৰু। হয় নেকি।
অ অ,
ভালে কৰিছে, আজিকালি মানুহবোৰে যে, খেতি বাতিবোৰ কৰিবলৈ এৰি দিছে।
হয়, হয়।
বাকী আপোনালোকৰ ঘৰত সকলোৰে ভালেই নহয়?
ভালেই ভালেই, বাকী আপোনালোকৰ ঠিকে আছে?
উম, ঠিকে আছে ঠিকে আছে। পঢ়া শুনা এতিয়া কৰিম বুলি ভাবিছে নে কি কৰিম
পঢ়া শুনা এতিয়া মই মানে বি এ টো সেৰি কৰি আছো।
অ'।
তাকে বি এ টো ডিষ্টেঞ্চত লৈ এতিয়া অলপ খেতি বাতিত কৰি আছোঁ ঘৰতে।
অ', অ' হ'ব বাৰু। সেইটো আৰু, কিবা এটা কৰি থাকিব লাগে আৰু মানুহে এনে থকাতকে।
সেইটোৱেই, এতিয়া ঘৰতে
আজিকালি যুৱকবোৰ তেনেকে খেতি চেতিত তেনেকে নানামেই। পথাৰলে নাযায়েই আৰু আজিকালি আগৰ কতে হাল চাল বাবলৈ গৰুৰ দৰকাৰেই নাই এতিয়া, আজিকালি চব ট্ৰেক্টৰ হ'লেই হাল বোৱা পা ধৰি আপোনাৰ ধান ধানলৈকে ধান মৰালৈকে আৰু। মানুহবোৰ এলেহুৱা হৈ গৈছে গ'ম পাই নে যিমান মানে এইবোৰ হেৰি প্ৰযুক্তিবোৰ আহিছে।
অসমীয়া মানুহে খেতি নকৰেই আজিকালি।
নকৰে নকৰে। চবৰে নিজৰ খেতিবোৰ চব আধিত দিয়ে বেলেগক বেচি দিয়ে অ'। সেইটোয়ে, বেলেগক বেছি বেছি দিয়ে মাটি।
মানে, ককা অসমীয়া মানুহ বিলাকে মানে খেতিটোত আজিকালি আগ্ৰহ নাইকিয়া হ'ল।
নাইকিয়া হ'ল অ'। খেতি মাতি বেছি পেলি মানে সুবিধামতে ডাঙৰ ডাঙৰ ঘৰ চৰ বনাইছে মাটি লৈছে য'ত ত'ত। এনেকুৱা হৈছে আৰু, নিজৰ মানে সেইখিনি
আজিকালি আজিকালি বাৰু খেতি কৰিবলৈও পইচা বহুত লাগে।
নিজৰ খিনি হুম?
আজিকালি গৰুৱে হাল বোৱা হেৰি নাইয়ে, চব ট্ৰেক্টৰেই।
নাই, নাই খেতি কৰিবলৈও আজিকালি পইচা বহুত লাগে। আগৰ নিচিনাত দিন হৈ থকা নাই আৰু এতিয়া।
খেতিটো এই দিছে আৰু।
চাও
উ, হু।
টো পৰিৱৰ্তন হৈ গৈ আছে। মানুহৰ লগত
তাকে হে। মানুহবিলাকে দেখিছোঁ মাটি বেছি বেছি ঘৰ বনাইছে।
উম, হয় বাৰু, মাটি বেছি ঘৰ বনাইছে, এইবিলাক গছ গছনিও কাটি কাটি ঘৰ বনাইছে।
উম, হুম। তাকে হে এতিয়া বতৰৰ এইটোহে অৱস্থা।
সেইকাৰণে গৰমতটো বেছি হৈছে, অ'। হয় বাৰু, এই বৰষুণ এই গৰমতো গৰম পুৰা। হৈছে অ'।
হয়, হয়।
সেয়াই আৰু তেনেকেই গৈ থাকিব লাগিব আৰু যুগৰ লগত খাপ খুৱাই চলি থাকিব লাগিব
তাকে সেয়া আৰু উপায় নাই নহয় বেলেগ কৰিবলেও
উম, হয় বাৰু।
আহ চৰকাৰী চাকৰি তাকৰি থকা বিলাকৰ বেলেগ আৰু।
হয় হয়, চাকৰি থাকিলেতো আৰু চিন্তাই নাই। পইচাটো আহিবই হ'লেও সিহঁত বহুতো কষ্ট আছে কাম আছে। হ'লেও আমাৰবোৰৰ এতিয়া কিবা এটা কৰিলেহে পইচা।
উম, সেইটোৱেই।
বাকি কেনিবা যোৱা মেলা হৈছে নাই সুধা সুধা।
অ।
এনেই কেনিবা যোৱা মেলা প্লেন নাই?
যোৱা মেলা এতিয়া খেতি দিনেই আহিলে। কি কতনো যাম আৰু। অলপ সহায় কৰিব লাগে।
হয় বাৰু ঘৰত সহায় কৰিব লাগিবই, সহায় নকৰিলে আৰু ইমানখিনিনো কেনেকৈ কৰিব ঘৰৰ মানুহ।
হয় হয় আমাৰ ইয়াত আজিকালি নেটৱৰ্কটো প্ৰব্লেম বহুত।
অ এই নেটৱৰ্কৰ প্ৰব্লেম বহুত হৈছে, সেইটো হিচাপত আকৌ আপোনাৰ নেটৱৰ্কটো ছাৰ্ভিচটোও ভাল নহয়েই, ইফালে পইচাটো ইমান বেছি লয় ৰিচাৰ্জ বোৰ দামো বহুত বাঢ়ি গৈছে।
হয় হয়।
পেকো দাম বাঢ়িছে ৰিচাৰ্জটো আছেই তাকো আপোনাৰ এয়াৰটেলতো এদিন নাথাকেই ইনকামিংটো কাট দিয়ে দিয়ে ৰিচাৰ্জ কটাৰ লগে লগে।
অ এয়াৰটেলৰ এদিন ৰিচাৰ্জ উম
ৰিচাৰ্জ কাটি দিলে মানে এদিন নাথাকেই এইফালতো কাটি দিয়ে যে।
হয় হয়।
আমাৰ নিচিনা মানুহখিনি মানে চব ফালৰ পৰা আপোনাৰ অসুবিধা আৰু।
তাকে সে এতিয়া আমুকলে কাৰবালৈ ফোন কৰিবলৈ নেটৱৰ্কটো যহতে মানুহ বেমাৰত পৰি গ'লেও কেতিয়াবা ফোনটো নুশুনি বুজি নাপায়।
উম হয় বাৰু হয়। আজ সেইকাৰণে আজিকালি সেইকাৰণে পাইপবোৰৰ সদতে ৱাই ফাই ছিষ্টেমেই কৰিছে আৰু।
তাকেহে এতিয়া চবেইেতো ৱাইফাইটো লগাব নোৱাৰে।
লগাব নোৱাৰে হয় হয়। সেইখিনিৰ ওপৰত মানুহে মাত মাতিব লাগে সচাকে ইমান বেছি বেছি ৰিচাৰ্জৰ দাম। নেটৱৰ্ক নাপায়, ৰিচাৰ্জটো দাম বঢ়ালওঁ সিহঁতে যদি ইনকামিংটো মানে কেইদিনমান থ'ব লাগে আৰু।
তাকে এতিয়া ৰিচাৰ্জ কৰিব পৰালৈকে কৰি আছো হয় ৰিচাৰ্জ কৰিব পৰালৈকে কৰি আছো। কেতিয়াবা বিপদত পৰি গ'লে তেতিয়া ফোনটো নাযায়ও ফোনটো নাহেও।
হয় হয় অ, মানে এতিয়া এনেকুৱা হয় কিবা কাম এটা কৰি থাকোতে অ টি পি টো সোমাবলৈকে এতিয়া ৰিচাৰ্জটো লাগে ৰিচাৰ্জ টো আকৌ কম পইচাত নহয় যে চাৰে তিনিশ টকাত ভৰাব লগা হয়
বাকী চাহ তাহ খালে নে?
এ চাহ এতিয়া মই মানে আমাৰ বৌ ঘৰত আহি আছিলো দোকানৰ পৰা তাত কিবা এটা আনিব দিছিলে তাতে চাহ দিছে, মানে অলপ কাম কৰি দি আছিলোঁ।
অ অ। আজিকালি চাহ তাহবোৰ খাবলৈও মন নাযায় হৈ থাকিলে আহ।
এতিয়া আগতে এতিয়া চাহৰ পৰা ধৰি লোৱা আজিকালি চব বস্তুতে খোৱা হয়।
আজিকালি বস্তুবোৰ খাবলৈও হেৰি হৈছে যিমানে মূল্য বৃ বৃদ্ধি হৈছে দাম বাঢ়িছে।
কিবা ধৰি লয় আগতে যোন বিলাক বস্তু মানে এতিয়া মেৰি গ'ল্ড বিস্কুটটো খাবলৈ চব কেমিকেল আজিকালি কেমিকেল হৈ গৈছে।
হয় হয়। আগৰ নিচিনা একো হৈ থকা নাই গম পাইছা নাই। দুই নম্বৰি হৈছে আৰু মানে পইচাটোলে চাই বস্তুটো সৰু হৈ গৈছে।
উম হম আগতে বেমাৰী মানুহক মেৰিগোল বিস্কুট খুৱায়।
অঁ।
আজিকালি মেৰীগল বিস্কুট খালে বেছি বেমাৰীহে হ'ব।
বেমাৰি হ'ব। উপায় নাই আৰু সেইবোৰকে নাখাই নো খাব কি?
তাকেহে এতিয়া সে চলিবই লাগিব তেনেকে। আগতে মানুহ বিলাকে ঘৰৰ শাক পাচলি শাক পাচলিৰ পৰা ধৰি লৈ খাই থাকে কাৰণে বেছি দিন জীয়াই থাকে আজিকালি মানুহ ঔষধ দিয়া শাক পাচলি খাই পেলাই জীয়াই নাথাকে বেমাৰ বেমাৰ।
বেমাৰ অ সেইটো। আৰু এইফালে এফালৰ পৰা মানুহবোৰে কাম নকৰা হৈছে যে। সেইটো আৰু সৰু ল'ৰা ছোৱালীখিনিও মানে আজিকালি ইমান খেলা ধূলা নকৰে মোবাইল চায় থাকে আৰু। ঘৰতে ব্যস্ত তাৰপিছত ডাঙৰ খিনিও কাম বন কৰিবলৈ এলাহ। সেইটোৱেই। চৰকাৰে যিমান সুবিধা দিছে সিমানত মানে মানুহখিনি এলেহুৱাহে হৈছে আৰু।
সেইটোৱেই।
খেতি মাতি নকৰে এতিয়া চৰকাৰেতো ফ্ৰী চাউল দিছে।
সেয়াই আৰু। সেইকাৰণে মানুহৰ বেমাৰতো বেছি এতিয়া।
উম সেইকাৰণে বেমাৰ বেছি।
আগতে সৰু'ছোৱালীয়ে মাথা বিষ চুগাৰ এইবিলাক বুজিয়ে নাপায়।
উম আগৰ মানুহ খিনিয়ে এতিয়া ৰাতিপুৱা ৰাতিপুৱা বলে নাপায় তেনেকুৱাতে একদম হাললে যাব। জি তি কৰিব উম।
অঁ।
সেয়াই আৰু এনেই বোলো ফোন এটা বোলো কৰো বুলি ভাবিছিলোঁ। তাৰপিছত এনেই চাই থাকোতে বোলো কৰি দিও আৰু সেইকাৰণে কৰিলোঁ।
অ অ আহ বাকী আপোনালোকৰ দোকান ফোনচোননে ব্যস্ত বাকী দোকান ঠিকে চলিছে?
অ ঠিকে চলি আছে অ।
অ।
ঠিকেই মানে চলি আছে আৰু ইমান ঠিকে বুলিও কব নোৱাৰি।
অ' মোটামুটি চলিছে আউ।
মোটামুটি চলিছে আউ
হয় হয়।
পাঁচটকীয়া আছে নে নাই। বাকী এপাক আহিব এইফালে।
ৰ' যাম বাৰু এই আজৰি পালে।
অ' খেতি মাটি আদাই কৰি পেলাই আহিব।
আহিম। আপোনালোকো নোহা হ'ল আউ।
উম আমাৰ সেয়াই যাবলে চবৰে অসুবিধাই অ, যাম আৰু আমিও এদিন যাম বাউ। উম।
বাৰু।
হব এতিয়া দিয়ক আৰু থৈছোঁ। ফোন চুন কৰিব, উম উম হব হ'ব।
হ'ব দিয়ক।